হেল্ল'
অঁ' হেল্ল'
অঁ' কি কৰি আছাঁ?
মই এনেই আছোঁ, তুমি?
অঁ' ময়ো এইমাত্ৰ ভাত খিনি খাই কিনে শুইলো শুলো মানে।
অঁ' অঁ' বাকী কি কৰি আছাঁ?
মই এতিয়া ভাত খিনি খাই কিনে হোলো ৰবা এই মাত্ৰ।
অঁ' অঁ' ঠিকেই। অঁ' অঁ' মই খালোঁ। খাই কিনে অলপ বহো বহিয়ে এ চাগৈ আ- আকাশটো পুৰা ক'লা হৈ গ'লচোন!
অ' হ হ আমাৰ এইপিনে এতিয়া ৰদ দি আছে, তোমালোকৰ ফালে বৰষুণ দি আছে নেকি?
আমাৰ আমাৰ এই বতৰটো একদম বেলেগ হয় বিচিত্ৰ বতৰ।
হা, হা, হা!
হঠাৎ ৰ ল কালিৰ পৰা বৰষুণ দি আছিল। আকৌ বত। নি ৰ'দ দিলে।
হয় হয়।
ৰাতি বৰষুণ দিছে আকৌ ৰাতিপুৱা আকৌ পুৰা ৰ'দ দি আছে। এতিয়া ক ক ন। ক'লা হৈ গৈছে বতৰটো অলপ একদম বেছিকে বতৰ হৈ গৈছে।
হয় আমি তেতিয়া হ'লে বানপানীৰ বিষয়ে আলোচনা কৰো।
অ', এইটো পাৰি এটা ভাল বিষয় হয় কোৱাচোন?
অ, 'অ', এতিয়া, চোৱা মানে মই লক্ষ্য কৰিছো যে বৰ্তমান সময়ত মানে বান। পানীৰ সমস্যাটো মানে মানুহৰ ওপৰত মানে বহুত প্ৰভাৱ হৈছে ন বহুত। মানে ক্ষতি হয় আছে নহয় জানো?
অ', অ', একদম তুমি ঠিকে কৈছা যি কৈ আছা।
অ।
মানে বানপানীৰ চাৰিওফালে বানপানীৰ সৃষ্টি কৰি দিছে ধৰ, মানুহৰ কাৰণে বহুতো। অসুবিধা আৰু বহুতো সমস্যাৰ সৃষ্টি কৰি দিছে একদম।
হয় হয় হয় তোৰ মানে ধৰি লোৱা এতিয়া। মই ক'ব গ'লে যে গ্ৰাম্য গাম্য অঞ্চলত যিসকলে। খেতিয়ক বা কৃষি শ্ৰেণীৰ মানে লোক জীৱন নিৰ্বাহ কৰিছে ন। ত তেওঁলোকে মানে যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ত তেওঁলোকৰ জীৱিকা যিহেতু কৃষি ত তেনে ক্ষেত্ৰত বানপানী হোৱাৰ ফলত তেওঁলোকৰ বহুত। বিভিন্ন ধৰণৰ অসুবিধা হৈছে নহয় জানো।
উম উম তোমাৰ কথা একদম উচিত আৰু শুদ্ধ কথা কৈছা আজিকালি দেখা পাইছা। চাৰিওফালে একদম বৰ্তমান ত তুমি গমেই পাইছা। অসমত বহুত ভয়াৱহ একদম বা ন পানীসমস্যা হৈ আছে। চাবলৈ মই নিউজত চাইছোঁ।
হয় হয় হয়।
আমাৰ ইফালেও বানপানী হয় আমাৰ ইফালে ইমান নহয়, মানে। দি হ'ল আমাৰ এটা মানে ড্ৰেইনেজ চিষ্টেম এইবোৰ সকলো বহুত উন্নত ন। বানপানী হ'লে গধূ অলপ এ আ ভা প। চাৰি পাঁচ ঘণ্টাকৈ ঠিক হৈছে। কিন্তু গাঁৱলীয়া অঞ্চলবোৰ দেখা পাইছে যেনেকুৱা। শিৱসাগৰৰ তাৰপিছত বহুত এনেকুৱা এনেকুৱা উ নামনি নেকি? উজনি অসমৰ ফালে এনেকুৱা হৈ আছে পুৰা অ উজনিৰ পৰা একদম বা নে বানে। পূৰা একদম। একদম গভীৰ সমস্যা একদম সৃষ্টি কৰি দিছে। যাতে মানুহবোৰৰ কাৰণে খোৱা বোৱা। থকা ঘৰৰ একলো সকলো একদম সমস্যা হৈ গৈছে একদম। কেতিয়া?
অ অ তেনে ক্ষেত্ৰত ধৰি লোৱা অলপমান মানে অলপ মানে নহয় মানে বেছি ভাগ। এ মানুহৰ অসুবিধা হৈছে ধৰিলোৱা এতিয়া মই তোমাক এই মাত্ৰ কলো যে কৃষক চাই লোৱা সেইকাৰণে। চ' কৃষক শ্ৰেণীৰ লোগসকলে তেওঁলোকৰ মূল জীৱিকাই হৈছে মানে খেতি কৰা ন। ত তেওঁলোকে যি মানে খেতি সেই খে। খেতি হে ধৰি লোৱা এতিয়া তেওঁলোকে খেতি কৰিছে যে খেতি গজালি মানে। ভূইবোৰ ৰুইছে চ এতিয়া যি বানপানীৰ সমস্যা মানে আহিছে সেই বানপানীৰ হোৱাৰ ফলত সেই। খেতি পথটো নষ্ট হৈ যাব ত তেওঁলোকোৰটো মানে কৃষিৰ ওপৰতে তেওঁলোকৰ জীৱন। ত মানে সপোন বিলাক মানে ৰ মানে ৰচিত হৈ থাকে ন। তেওঁলোকে কৃষি কৰিব তাৰ পৰাই ধান পাব তাৰ পৰাই কিবা মানে ধান বোৰ। বেছি উপাৰ্জন টকা পাব। ত তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মানে সপোন বোৰ মৰহি হোৱা যেন মানে মৰ। মৰহি যোৱা যেন দেখা গৈছে বানপানীৰ ফলত। আকৌ ইয়াৰ উপৰিও ধৰি লোৱা তেওঁলোকৰ ল'ৰা-ছোৱালী যিসকল মানে স্কুললৈ যাব পৰা নাই। বা গ-গৰু জীৱ-জন্তুকে ধৰি পশুপালন ধৰি লোৱা মানে কৃষি মানে গ্ৰাম্য অঞ্চলৰ লোকসকলে বিশেষকৈ তোমাৰ কৃষিজীৱী লোকসকল ন। কৃষিজীৱী উপৰি মানে উপৰিও তেওঁলোকে মানে জীৱ-জন্তু বা পশুপালন বেছিকৈ কৰি আহিছে। ত' তেওঁলোকৰ জীৱন মানে মই নিউজত দেখিছোঁ যে জীৱ-জন্তুবিলাক উটি গৈছে নহয় জানো। ত' এনেকুৱা ক্ষেত্ৰত তুমি কি ক'বা?
ঠিকেই ক'লা মানে মানে বানপানী ফলত মানে বহুতো মানে সমস্যা যেনেকুৱা কৃষকসকলৰ কাৰণে একদম তেওঁলোকৰ মূল জীৱিকা তুমি ঠিকে কৈছা কৃষি হয়। বানপানীৰ ফলত একদম ই একদম খেতি-বাতি একদম বিনষ্ট হৈ গৈছে। নষ্ট হৈ গ'ল। লগতে তেওঁলোকে যে কি হয় কিছুমান ঘৰচীয়া জীৱ-জন্তুও পোহে। সেইবোৰৰ কাৰণে একদম সমস্যা হৈ গ'ল যেনেকুৱা ছাগলী। গৰু, ম'হ ইত্যাদি পুহিছিল যে সেইবোৰৰ কাৰণে খোৱা চোৱা দিব নোৱাৰে একদম সিহঁতৰ কাৰণে নিৰাপদ স্থান নাই একদম বানপানীৰো উঠি পিনে বূৰি গৈ আছে সেনেকুৱা সমস্যা যে বহুতো সমস্যা হৈ আছে। তুমি দেখাই পাই আছা আজিকালি। সেয়াই মানে একদম সমস্যাটো সকলো ফালে আছে।
সকলো ফালে আছে। আৰু মানে চব বস্তুৰে এটা ভাল দিশ থাকে আৰু এটা বেয়া দিশ থাক কে নহয় জানো। অঁ তেনে তেনেকুৱা ক্ষেত্ৰত মানে ক'বলৈ গ'লে বানপানীয়ে মানে কি ক'ম আৰু মানে ভাষা নাই ক'বলগীয়া মানে। বানপানী বৰ্তমান সময়ত বহুত মানে আৰ আৰু এইবোৰ বানপানী যে আমি নিজে-নিজে সৃ
কথাটো তুমি একদম ঠিকেই কৈছা একদম মানে আমিয়ে মানে প্ৰকৃতিৰ বস্তু ইমান যিমান নষ্ট কৰিছো তাৰ ফলতে এনেকুৱা মানে বানপানী সৃষ্টি বাঢ়ি যায় আছে। বৰ্তমান মই চাই আছোঁ মানে আগতে তোমাৰ লক্ষ্য-লক্ষ্য কৰিছা নে কৰা নাই নাজানো। আজিৰ পৰা প্ৰায় ব কেইটামান বছৰ আগতে এনেকুৱা মানে গভীৰ সমস্যা এনেকুৱা আমাৰ অসমত হোৱা নাছিল।
নাছিল-নাছিল।
কিন্ত এতিয়া লাহে-লাহে এনেকুৱা-এনেকুৱা নতুন নতুন সমস্যাৰ সন্মুখীন হোৱা দেখা পালোঁ যিবোৰ সমস্যা আগতে কেতিয়াও মানুহবোৰৰ হোৱা নাছিল।
হয়-হয়-হয়! হয়-হয়-হয়-হয়, ঠিকে কৈছা। তুমি উম চাবা এতিয়া ধৰি লোৱা আমাৰ নগৰৰ অঞ্চলত উম যিসকল লোকে বসবাস কৰে। তেওঁলোক তেওঁলোকৰ লোকসকলে মানে নিজৰ মানে বয়-বস্তুবোৰ দুনীয়াৰ অলাগতীয়াল প্লাষ্ট টিক জাবৰ-জোথৰবোৰ। তেওঁলোকে নিজৰ ঘৰত পে-পেলাই নিদিয়ে এই ৰাস্তাৰ যিবোৰ মানে নলা-নৰ্দমা থাকে সেইবোৰত পেলাই দিয়ে। ত' সেইবোৰত পেলাই দিয়াৰ ফলত পানীসমূহ মানে অহা যোৱা কৰিব পৰা নাই। তাৰ বাবে মানে অলপমান বানপানীৰ সৃষ্টি হৈছে নহয় জানো।
অঁ-অঁ! তোমাৰ কথাটো একদম শুদ্ধ আৰু উচিত ক'লা। সেই মানে মানুহবোৰে কি কৰি আছে জানা মিছা নকওঁ মইতো চহৰতে থাকো দেখা পাওঁ। য'তে-ততে জাবৰ জোথৰ পেলাই দিয়ে। নালা-নদলৱাত একদম গেলা-পচা আৱৰ্জনা এইবোৰ পেলই দিয়ে এইবোৰ ফলত পানীবোৰে অহাযোৱা কৰাৰ সমস্যা হয় এইটোৱেই। এইটো কাৰণে মানে এইটো মানে যেতিয়া বানপানী একদম উতলাই চব লৈ যায়। চাৰিওফালে তম ধ্বংস দিলা সৃষ্টি কৰি দিয়া।
হয়, হয়, হয়, আৰু মই এটা কথা ভাবিছো হা তাৰমানে যিবিলাক কৃষি বা যিবিলাক কাম কৰি খোৱা লগোক বা তেওঁওলোকেৰে দিন হাজিৰা কৰে বা সেইসকল লোক মানে এতিয়া তেওঁলোকে কাম কৰিব পৰা নাই বা কৃষকসকলে মানে তেওঁওলোকে একোৱয়ে কৰিব পৰা পৰানাই ন' যিহেতু তেওঁলোকে কৃষি
হেল্ল' তোমাৰ নেটৱৰ্কতটো অহা নাই চাগে।
মই মাতো তোমাৰ কিবা এটা শব্দ শুনি আছো।
অঁ', হেল্ল'?
হেল্ল অ', পাইছা নে শুনি?
অ', এতিয়া এতিয়া আহিছে এতিয়া আহিছে।
অ', অ', মই এটা কথা ভাবিছো মানে ধৰি লওক আমাৰ যি ধৰি লক কৃষ কৃষক শ্ৰেণীৰ লোকসকল আছে বা দিন হাজিৰা কৰা লোকসকল আছে তেওঁলোকক যদি মানে এতিয়াতো তেওঁলোকে আকৌ কৰিব পৰা নাই বা কৃষক শ্ৰণী নকলে মানে কৃষিৰ লগত জড়িত তেওঁলোকৰ যিহেতু কৃষিসমূহ এতিয়া বানপানীত ডুবি গৈছে ত' তেনে ক্ষেত্ৰত যদি আমি ৰাইজৰ মানে আমি সকলো মানুহে মিলি অকমান যদি সহায় কৰিব পাৰো বা চৰকাৰৰ ফালৰ পৰা যদি কিবা অলপ মানে তেওঁলোকক সহায় কৰে ত' তেওঁলোকৰ অলপ মানে মানে সুবিধা হ' বিশেষকৈ তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়োৱাত মানে সুবিধা হব এনে ক্ষেত্ৰত তুমি কি ভাবা?
অ', তোমাৰ কথাটো যি কয় একদম উচিত কথা কয় একদম শুদ্ধ কথা কৈ আছা। মানে ক'বলৈ গ'লে সিহঁতৰ ল'ৰা ছোৱালীবোৰক পঢ়াত সুবিধা হ'ব লগতে পাৰে যদি আমাৰ সিহঁতৰ ল'ৰা ছোৱালী কও আমি আমাৰ চহৰত আনি শিক্ষা দিব পাৰো এনেকুৱা বান পানি লে হেৰি আৰু লগতে সহত খোৱা-চোৱা সিহতৰ ছাত্ৰ ছাত্ৰীসকলৰ সিহঁতৰ ল'ৰা ছ ছোৱালী বিলাকৰ আৰু সিহঁতক খোৱা-চোৱা যোগান ধৰি পাৰো অলপ থকা ঠাই অলপ যদি নিৰাপদ ঠাই যদি ওলাই দিব পাৰো সেনেকুৱা হলে ভাল মানে কাৰণ জানাই আজিকালি বানপানীৰ ফলতো একদম সকলো ঠাইতে একদম বেমাৰ বিয়পি পৰিছে। এই বেমাৰৰ ফলত মানুহবোৰ বহুতো সমস্যাৰ সন্মুখীন হৈ আছে দেখা পাইছ যাতে ইমান বান পানি হল মেলেৰিয়া, ডেংগু ইত বিভিন্ন ধৰণৰ বেমাৰৰ বিয়পি পৰে।
এতিয়াতো চৰ আ সেই বেমাৰী বা আছে বা সৰু ল'ৰা-ছোৱালী আছে তেওঁলোককো আফেক কৰিব ন' সই পানীয়ে।
তুমি অলপত দৰত আহিবা নেকি মানে শব্দ ওলাই আছে তোমাৰ।
বু নিছে বৰষুণ একদম সেইটোৱে কাৰণে হৈ আছে।
হয়, হয়, হয়, হয়, অ', মানে তেনেকুৱা ক্ষেত্ৰতে অসুবিধা দেখা যায়।
দিয়া আজি কাৰণে বহুত আমি কথা পাতিলোহা বন্ধু। মানে ইয়াতে বহুত বৰষুণ দি আছে তোক শুনা নাপাবা হা ত' বেলেগ দিনা আমি কথা পাতিম আৰু ভালছে, হ'বনে?
পানীৰ ক্ষেত্ৰত বানপানীৰ ক্ষেত্ৰত-
ধৰি লোৱা, আহিছে আহিছে কোৱা?
অঁ, আমাৰ ঘৰত বৰষুণ বহুত জোৰকে দি আছে আমাৰ ইয়াতে।
হয়, হয় আমাৰ ইয়াতো ৰ'দ দি আছিলে ৰবা।
এ এয়া গুৱাহাটীৰ
হয়, হয়, হয়। কেলে তাহাঁতৰ?
এতিয়া এতিয়াতো শব্দটো অহা নাই বাহিৰৰ পৰা।
নাই নাই, অহা নাই, অহা নাই।
ঠিকে, বাকী ঠিকে ক'লা তুমি এনেকে বান- পানী, আমি তুমি কি ভাবা বানপানীত আমি প্ৰতিৰোধ- কৰিব কাৰণে কি কৰিব লাগে মানে আমি কেনেকুৱা ব্যৱস্থা অলপ ধৰ গ্ৰহণ কৰিলে মানে বানপানী- সমস্যাটো আমি সমাধান কৰিব পাৰিম?
মানে ধৰি লোৱা এতিয়া ক'ব গ'লে মানুহে মানে বানপানীৰ সৃষ্টি- কৰা নিচিনা হৈছে, নহয় জানো? ত তেনেকুৱা ক্ষেত্ৰত মানুহ- অঁ, মই কলো এই মাত্ৰ তোমাৰ ধৰিলোৱা নলা নৰ্দমাত তোমাৰ যিসকল মানুহে মানে- অঁ, মানে অলাগতীয়াল বস্তুবোৰ পেলাই আছে। সেইবোৰ তেওঁলোকে- নেপেলাই। নিজে ঘৰতে যাতে ধৰি লোৱা- পুৰি পুৰি পেলাব পৰাখিনি পুৰি পেলালে আৰুতো প্লাষ্টিকটো পুৰিব নোৱাৰি ন তোমাৰ। ত' সেইবোৰ এটা জেগাত মানে নিজৰ ঘৰৰ জেগাতে মানে ষ্টক কৰি থৈ দিব লাগে। ত তেতিয়া মানে অলপমান মানে বানপানীত মানে পানী সমূহ নলা নৰ্দমালৈ মানে যাব পৰা হয়।
ত' গতিকে তেনেকুৱা ক্ষেত্ৰত কিছু কিছুমানে মানুহে সজাগতা হ'ব লাগে বানপানীৰ পৰা। তেনেকুৱা ক্ষেত্ৰত, ত বাকী যিয়ে নহওঁক তোমাৰ লগত কথা পাতি ভাল লাগিল। এই
সেইয়াই কথাটো ঠিকে কলা, মুঠত তোমাৰ লগত- কথা পাতি ভাল লাগিল। সেই আমি বহুত দিন পিছত কথা পাতিলো তো আৰু আৰু এটা বহুত- ভাল বিষয়ত আমি এটা কথা পাতিলো মোক লাগি আছে। ত, সেইয়াই আৰু নেক্স- টাইম যদি আৰু কথা পাতো আৰু ভাল কিবাকিবি বিষয়ে কথা পাতিম বুলি আশা কৰিলোঁ।
দিয়া তেনেহলে ধন্যবাদ।
উম, উম দিয়া।